অ', কি কৰি আছ?
এ, এনেই বহি আছোঁ। অ, অ' মোক অলপ আগতে কল কৰিছিলি ন? মোৰ কোনটো কোনটো নাম এয়াৰটেল নে নে জিঅ'টোত কৰিছিলি বাৰু উ
জানো কোনটো কৈছোলোগ গম নাপাওঁ বাৰু
ওম তই কি কৰিছ
মই এনে বহি আছো কিবা কিবি খাই কৰি লয়
অঁ আজি কি কৰিলি
আজি কৰিলো কিবা কিবি বনালো আজি এটা বস্তু ৰেচিপি এটা ট্ৰাই কৰিলো দেই নতুন
অঁ কি ৰেচিপি ট্ৰাই কৰিলো
ৱছ খিনি কেৰাহীত দি পেলাই
অ
অলপ অলপ পানী দি ভিজাই তাৰপিছত তাতে কণী ফেটি পেলাই ওপৰত দি পেলাই তাৰ পিছত মিঠাতেল দিছিলো তাৰ পিছত লাহেকে লৰাই পেলাই কিন্তু এনে অপশন থাকে কিছুমান মাংস দিব পাৰে বা। বিলাহী দিব পাৰে বা ভেজিটেবল কিবা দিব পাৰে আৰু কিন্তু মই তেনেকে বনাই পেলাই খাইছো
অঁ কেনেকুৱা লাগিছে ভাল লাগিছে নিমখ দিছ
অকমান নিমখ দিছিলো আৰু আৰু অলপমান তিল দিছিলো ওপৰত
অ', এই কিন্তু কথা হ'ল এটা কথা, ওটচ যে খায় মানুহে মই ভাবোঁ হাঁ শকত মানুহে ওটচ খোৱাটো ভাল, ক্ষীণ হ'লে ওটচ খোৱাটোৱে ভাল নেকি
মানে এট, খোৱাৰ পিছত সেইটো ভোক নালাগে
সেইটো বহুত বেয়া, ভোক নালাগে ন? ভোক নালাগে মানে অ, অতিকে ক্ষীণ মানুহৰ তেনেকে বেমাৰ আজাৰ হ'ব, এতিয়া শকত মানুহ ধৰি লওক খিনাব চেষ্টা কৰি আছে, কিন্তু অকণমান খালেই মানে শকত হয় বুলি ভাবে, তেতিয়া ওতচটো খালে ভোক নালাগে পটকৈ।
কিন্তু কথা হ'ল, সেইটোৰ পৰা যে গেছ নহয়।
ওতচৰ পৰা? তইহে ভাবিছ, তইহে ভাবিছ, আজিকালি আমাৰ, আমাৰ গেছ ছৰ প্ৰব্লেম কিহৰ কাৰণে ইমান? আগতেতো মানুহৰ ইমান গেছৰ প্ৰব্লেম নাছিলে!
মানে ধৰি ল চাহ, প্ৰথম চাহ চাহৰ পৰাই গেছ হয়।
অহ।
এতিয়া যদি আমি ৰাতিপুৱা খালি পেটতে চালি চাহখিনি খাওঁ। তেতিয়াহ'লে সেইখিনিত টো অপকাৰে কৰিব ন'।
অ', সেইটো হয়, সেইটো আজিকালি মই নোখোৱা হ'লোঁ। চাহ নাখাওঁ অ', চাহৰ ঠাইত আজিকালি গাখীৰ খাওঁ।
আকৌ মুৰি খালেও গেছ হয়।
মুড়ি খালে গেছ নহয়, মুড়ি খালে গেছ নহয় গেছৰ মানুহে মুড়ি, মুড়ি খাব কৰু দেখোন বেলেগ খোৱাতকে।
নাই, নাই গেছ হয়, গেছ
কিয় মোৰ সেই শাহু এ বুঢ়ীয়ে দেখোন শাহু মায়ে দেখোন মানে হেৰিয়া মুড়ি খায় দেখোন গেছৰ প্ৰব্লেমৰ কাৰণে, বেলেগ খাব নোৱাৰে। তাত বিস্কুটবিলাক যে থিনাৰ বিস্কুটো কি?
অহ, হয় ইমান এটা ভাল নহয় গেছ হয় কিন্তু।
অ', থিনাৰ বিস্কুট যে থিনাৰ বিস্কুটোতো সেই ময়দা দি বনোৱা, সেই সেইবিলাক নাখায় আটা ময়দাৰে বনোৱা বস্তু নাখায়। অকল সেয়া মুৰি খাই এইটো কমি আছেতো গেছ প্ৰব্লেম ইমান হোৱা নাই
আখয়তটো ভাল আখৈতটো হে, আচল প্ৰব্লেম বা একো প্ৰব্লেম নাথাকে।
অঁ আমাৰ মায়ে আখৈ আনি লৈছে আখৈ খাই অলপমান আৰু এইকেইদিন মই দেখিছোঁ চাহ বাদ দিছে দেই মানুহজনীৰ মুখখন মই এতিয়া এইকেইদিন ভাল দেখিছোঁ মানে
অ তেতিয়া ভাল হ'ব তেতিয়াহ'লে
এতিয়াহে ভাল দেখিছোঁ বোলো কেইদমান হা অঁ চাহ হেৰিলেে ভাল তাকে
অ
তাকে মানে মায়ে কৈছে ইয়াত ইয়াত হেল্ল'
অ অ শুনিছো
মানে ইয়াত থাকিলে ইয়াতে ৰুমটো ইয়াতেইতো কাম এজন বা দুজন মানুহেই নহওক কেলে কামটো ওলাবই ন কামটো ওলায়েই কিন্তু দুটাহে ৰুম গতিকে সেই কামখিনি হৈ যায়গৈ আৰু এটা সময়ত কিন্তু ঘৰত থাকিলে মানে ইমানবিলাক ৰুম চম্ভালা গোটেই কাম বন কৰা দেৰিকে দেৰিলৈকে কাম কৰিবই লাগিব মানে। ৰেষ্ট পোৱা নাযায় গা চা কিবা লাগে আৰু বেয়া হয় বোলে তেনেকৈ কৈছে। এতিয়া তো তোৰ চাগে এইকেইদিন পূৰা কষ্ট হৈছে।
অলপমান কষ্ট হয় বাৰু ইমান এটা মোৰ ফিল কৰা নাই বা ৰাতিও কেতিয়াবা ঘৰতো সাৰি দিওঁ দিনত টাইম নাথাকিলে। আৰু বাকী বনোৱা কৰা খিনিত সিমান মোৰ ইমান কষ্ট পোৱা নাই আগতে এবাৰ প্ৰব্লেম এটা হৈছিলে কাৰণ ভৰিখনত মই অলপ শিৰডালৰ চেপা খাইছিলো কাৰণে চাগে মই বেছি টাইম থিয় হব থিয় হৈ থাকিব পৰাানাছিলো।
তো ভৰিখনৰ এতিয়া ভাল হৈছে নেকি প্ৰব্লেমটো
অ এতিয়া এতিয়া ঠিক হৈছে। এই থেৰাপি লোৱাৰ কাৰণে
অঁ থেৰাপী লোৱাৰ পৰা ভাল হৈছে নেকি
অ ভাল হৈছে তেতিয়া মানে মাজত মানে কেতিয়াবা ধৰি লও অলপমান বেছি বস্তু ওজনৰ দাঙিলে তেতিয়া হয় বা তললে হাউলি পেলাই কৰিলে অলপমান বিষটো হয় তেতিয়াৰ নিচিনা তেনেকে কোৱা নাই বাৰু কিন্তু তেতিয়া এনেকুৱা হৈছিল যে মই বেছি টাইম থিয় হৈ থাকিব নোৱাৰো পাকঘৰত বনাই থকা সময়ত বহুত প্ৰব্লেম পাইছিলো।
অঁ এতিয়া মানে মাৰ অঁ এতিয়া নাই তেনেকুৱা তাত তই কাম কৰিব পাৰ।
অ এতিয়া পাৰিছো এতিয়া প্ৰব্লেম নাই। তেনেকে।
অ মই বেছি যেন কিয় হৈ থাকিব নোৱাৰো ভৰিৰ পিতঠ বিষাই ধৰক ভৰিৰ তলুৱাটো বিষায় এনেকুৱা মানে। আগতে পাৰিছিলো আজিকালি ইমান টাইম থ হৈ থাকিব নোৱাৰোঁ।
এতিয়া ওজনতটো বাঢ়িছে যে সেইটো কাৰণেই
এতিয়া মানে এই মাক যে প্ৰথমতে ইমান মই সেই আহাৰ কিন নি মোৰ ইয়াত আহাৰ কেইদিন মানে ইমান বেয়া দেখছো নহয় মই এনেকুৱা লাগিছে যে মই মানে কেনেকৈ ভাল কৰি পঠাওঁ, কিদমান থাকে এয়াতে ভাল হৈ পেলাই যাওঁ। আৰু তাত গ'লেও তই যদি কিবা এটা ধৰি ল পাই যাৱ হয়নে তই যদি কিবা এটা ধৰি লও পাই যাৱ ইনকাম চ'ৰ্চত বা তই কিবা এটা পাৰ্ট টাইমেই হওক বা অনলাইন কিবা হওক ৱৰ্ক ফ্ৰম হোমেই হওক যদি কিবা এটা পাই যাওঁ তেতিয়াহ'লে ঘৰত অলপমান অলপমান কনট্ৰিবিউচন কৰি দিলেও মানে। এতিয়া পাৰ্ট টাইমাৰ এজনীয়ে এজনী মানুহে মেদে ৰাখিব পৰা যাব। কাম কৰা মানুহ গাখে সকাহ হ'ব ন অঁ'। মানুহীয়ে খুব চিন্তা কৰে এই সেই সেই ঘৰৰ পৰা বিয়া এতিয়া হৈ অহাৰ পিছত একো চাব নোৱাৰা হ'লেও মোৰ মানে বেয়া লাগিছে মই সেইটো কথা প্ৰকাশ নকৰোঁ কিন্তু এতিয়া লাহে লাহে বোললে মাক দেউতাকবিলাক মানে এনেকুৱা হৈ আহিছে আমিও ছোৱালী তিনিজনী হ'লোঁ কটো ঘৰত আৰু চাওঁটা মানুহ নাই তই যদি গুচি যাওঁত আৰু চাওটা মানুহ নাই। এতিয়াই এই অৱস্থা হৈছে। এতিয়া এই অৱস্থা অচা কি হ'ব সেই কথা চিন্তা আহে আৰু কোৱা নাই আৰু খালি এইখন্তু অলপমান ভাল দেখিছোঁ মোৰ ভাল লাগিছে।
অ ঠিকে আছে এতিয়া আৰু আজিকালি মেচিনো পাই নহয় ঘৰ মোচা।
অঁ' আনিব লাগিব বুইজিছা।
অ', কিন্তু দামটো ছিক্সটি কে ওপৰত হয়।
নহয়, নহয় ছিক্সটি কেৰ ওপৰত নহয় ঠিক, মই চাইছোঁতো থাৰ্টি টু, থাৰ্টি ফাইভ থাউজেণ্ড, থাউজেণ্ডো পায়। এতিয়া ধৰি ল, তই মেড, মেড এজনী লগ পালে তই যদি মেড এজনী লগাওঁ তোৰ ধৰি ল, মেচিনটো দুবছৰ মই চেনজো কৰিব লগা হ'ল, বেলেগ এটা নতুন মেচিন আনিব লগা হ'ল, কিন্তু মেড জনী লগালে তো তোৰ আজি কালি দচ, পোন্ধৰ হাজাৰৰ তলত নকৰে। হয়, আ, গতিকে নাহে। বছৰটো বেছিহে যায় পইচা। তাছত যদি আমি সেইটো বস্তু কিনি লওঁ। এই যে, মপাৰ, মপিং মেচিন দুবছৰ গ'লেও বহুতখিনি কামত দিব দুবছৰত ত্ৰিছ পঁয়ত্ৰিছ হাজাৰ যথেষ্ট কামত দিব। ভাবোঁ মই এইটো দৰকাৰী।
তাৰমানে আজিকালি যাৰ ছোৱালী ঘৰত মানে গুচি যায়, এৰি পেলাই বা মাক বাপেক থাকে এ, মেক্সিমাম ছোৱালী বিলাকে তেনেকে ভাব বে, মানে সেনেকুৱা মেচিন লৈ দিম।
উম, নাই আমি কৰি দিম সেইবিলাক।
অ', সেইবিলাক কৰিব লাগিব অ', সেইটো হয়, ৰাস্তাটো অলপ হ'লে আৰু, কাম নাই আৰু প্ৰব্লেম উম, তেতিয়া আৰু ভালেই হ'ব। অলপমান ৰাচ ওপৰ লৈকে উঠাৰ লগে, লগে গাড়ীখন
তথাপিও, তথাপিও ভালেই হ'ব মানেতো সদায়তো, মানে অলপ হ, সমান ঠাই হ'লে ভাল ন? ওপৰত হ'লে হেইটো দিগদাৰ, অহা যোৱা হ'ব দিগদাৰ হ'ব সেইকাৰণে হ'লেও মানে সেইখিনি জেগা ৰাখি ধৰি ল, বেলেগত ক'ৰবাত যদি সমান ঠাইত ৰাখিব পৰা যায় সেইটোহে ভাবোঁ মই। দিগদাৰ হ'বতো হেই ওপৰত থকা ৰাস্তা হ'লেও দিগদাৰ হ'ব। উম।
আৰু সেই মাৰ ভৰিতে এই সিৰাবিলাক যে, নীলা, নীলা নিচিনা হৈ যায়। দেখিছ চাগে ন? মানুহৰ বয়স হৈ অহা লগে, লগে হৈ যায়।
সেইটো হৈ যায় ন?
তাৰ মানে এই মানে আমি যেনেকে এতিয়া নৰ্মেলি খোজকাঢ়ি ফুৰো ন এ ওপৰতৰ মানে ইযাৰপৰা পুৰা এ বেজবলাক চলাচল কৰিব পাৰে কিন্তু বয়স হৈ অহাৰ লগে লগে তললে যাব যাবও নোৱাৰে ওপৰলেও আহিব নোৱাৰে বস্তুটো একে জেগাতে ফুলত ফেন গোটা পৰি যায়।
অঁ।
সেই কাৰণে কিছুমান বস্তু এক্সা চাইজো থাকে, সেইবোৰো দেখা। ভাবিচোন মাক।
থিগী। গেছৰ কাৰণে কিন্তু কৰি কৰি আছে এইকেইদিন, মই গেছৰ কাৰণে কৰি থাকোঁতে কিন্তু মই দেখিছোঁ মানে। গেছটো ওলাই যায় মানে। এ ইমান। হেৰি হোৱা নাই আৰু ঔষধ পাতিও কি লাগে আনি দিছোঁ, মই ইয়াত ডক্টৰক দেখাবলৈ ইচ্ছা কৰা নাই।
অ সেইটো হয় আজিকালি বহুত ধৰণৰ যি। তি মেডিচিন দিয়ে ন। মেডিচেন কিছুমানক নিভৰ। কৰাতকে এই ইয়গা এক্সাচাইজ কৰিলেও বহুত খিনি কামত।
কিন্তু আমি ট্ৰেইন। ট্ৰেইন প্ৰফেচনেল নোহোৱাকে এক্সাচাইজ কৰিব নোৱাৰি। সেনেপে সেনেকে ইয়গা এক্সচাইজ কৰিবলৈ মানুহ। মোৰ একদম নাভ লগিপেলে অপাৰেশ্বন।
নহয় নহয় যি কেইটা মানে। বহুত সহজ আৰু। ব্যায়াম সেইকেইটা পাৰি, কৰিব নে বয়সৰ লগত মানে মিলাকে। তাকে আৰু।
অ' এতিয়া লগত থাকিলে হয় চাই থাকিলো হয়। যেন এনি টাইম লগত নাথাকো। সেইটো এটা দুখ প্ৰকাশ কৰিব। ক'ব নোৱাৰোঁ এতিয়া সেইটো এটা দুখেই মানুহ বেয়া হৈ হৈ গৈ আছে। লগত থাকিলে কিমান পজিটিভ পজিটিভ কথা বুজাওঁ মানে এতিয়া নিগেটিভটো। বহুত নিগেটিভ মাইণ্ডটো হৈ গৈছে মানে, মনটো সেই বস্তুটো আঁতৰাই পেলাই পজিটিভ কথা কৈ থাকোঁ ন। তেনেকেই ভাল হয় মানুহ। লগতো নাথাকোঁ ন এতিয়া চাবলৈ নাই এনিটাইম।
সেইটোৱে মানে পৰিস্থিতি বিলাক নিমিলে ন আজিকালি।
নিমিলা হৈ যায়, বহুত বেয়া লাগে তেতিয়া হয়।
ৰাখিছো।
ঠিক আছে হ'ব।